শুনি পাইছনে? হেল্ল' শুনি পাইছ? হেল্ল'। শুনি পাইছ? হেল্ল', হেল্ল'। অ।
হেল্ল'।
তেতিয়াহ'লে পৰম্পৰাৰ ওপৰত ডিচকা
ত আমি কৰোঁ আমি। হয়, আমি এতিয়া পৰম্পৰাৰ ওপৰত যিমানখিনি আমি পাৰোঁ, সিমানখিনি। ডিচকাচন কৰোঁ ন।
উম।
ত এতিয়া পৰম্পৰা পৰম্পৰা কেনেকে ক হয়। পৰম্পৰাটো, আমি চাপ'জ আমাৰ।
নিজৰ জাতি নিজৰ কি অ' জন্মৰ পৰা।
হয়, আযুককাৰপৰা যিবিলাক আমি হয়। হয়।
যিখিনিয়ে আছে, সেইখিনিয়ে মানে।
এই পুৰণি ৰীতি নীতিৰ জৰিয়তে আমি যিবিলাক আজিলৈকে। মানে বৰ্তি ৰখাই আছোঁ। সেইবিলাককে আমি পৰম্পৰা বুলিব পাৰোঁ হয় ন।
উম, উম। চবৰে পৰম্পৰা বেলেগ বেলেগ।
ওপৰত এই এসাজ পাৰ বিলাক বেলেগ বেলেগ হয়। আৰু টো বিবাহ সম্পন্ন সেইবিলাক।
উম, ৰীতি ৰীতি-নীতি নিজৰ নিজৰ মানে। জাতি জনগোষ্ঠীৰ ভেদে পৰম্পৰা বেলেগ।
উম। এতিয়া, বড়োসকলৰ বেলেগ, কাৰ্বি সকলৰ বেলেগ, মিচিং সকলৰ বেলেগ। ৰাভা সকলৰ বেলেগ পৰম্পৰা। কোচ ৰাজবংশী সকলৰ বেলেগ আকৌ। এইখিনিয়েই। হেল্ল'। হেল্ল' অ শুনি পাইছ।
স মাতটো কে। ন।
উম।
হয় পৰম্পৰাগত ভাৱে আমি। আগুৱাই যাব লাগিব আৰু।
উম উম নিজৰ পৰম্পৰা নিজে ৰক্ষা কৰিব লাগিব।
পৰা হয় সাজপাৰ সাংস্কৃতি।
উম।
লগতলৈ আগুৱাব লাগিব।
উম, উম, এইটো নিজে নিজক ৰক্ষা কৰিব লাগিব নিজে নিজৰ পৰম্পৰা ৰ ৰক্ষা কৰিব লাগিব নহলে পৰম্পৰা নাথাকিব ন'।
উম,
হেল্ল',
অ', হয়।
ত' হয় পৰম্পৰাগত ভাবে তো আমি অসমীয়া পৰম্পৰা হিচাপে ত' সেই বিহু বিলাকো আমাৰ কিছু পৰম্পৰা হয় পূজা পাৰ্বন সেইবিলাকতো আমাৰ পৰম্পৰাগত হয়।
অ, উম।
ত' বেলেগ-বেলেগ অ, জাতি বা জনগোষ্ঠীৰ বা সম্প্ৰদায়ৰ বেলেগ
উম, বেলেগ-বেলেগ পৰম্পৰা
সাজ-পাৰ বিলাক আমাৰ পৰম্পৰাগত। এ পৰম্প কি বুজিম?
যিখিনি আযো ককা আইতাৰ মানে উম, নিজৰ-নিজৰ কি কৰি আহিছে তে ৰীতি-নীতি, নিয়ম, সাজপাৰ এই খিনিয়ে পৰম্পৰা আৰু।
হয়।
নিয়ম-নীতি, পূজা-পাৰ্বন, উৎসৱ-পাৰ্বন, যিখিনি কৰিছে সেইখিনিয়ে আৰু।
হয়।
বা এতিয়া পৰম্পৰা হৈছে।
মানে সেই পৰম্পৰা নীতিটো পূৰ্বপুৰুচৰ পৰাই চলি আহিছে অদূৰ ভৱিষ্যলৈ থাকিব।
উম,
আৰু সেইটো জীয়াই ৰখাটো আমাৰ দায়িত ত্ব আৰু ভৱিষ্যতক প্ৰজনক শিকাই যোৱাটো আমাৰ দায়িত্ব। এই পৰম্পৰা যাতে আমাৰ সমাজত
হেৰাই নাযায়।
এ নজৰ ৰাখিব লাগিব সেইটোৰ প্ৰতি আমি অতিকেই মানে গুৰু
উম, সেইটোৱে।
আহ, ভাষা সাংস্কৃতি আমি জীয়াই ৰাখিব লাগিব।
হয়।
আমি পৰম্পৰাৰ মাজেৰে সমাজখন আগুৱাই লৈ যাব লাগিব। তাতে উ সু-সম্পৰ্কৰ জৰিয়তে আমি এই পৰম্পৰাগত সমূহ জীয়াই ৰাখিব পাৰো বা সমাজত বিলাবও পাৰো।
হয় যাতে সুস্থ, সৱল এখন সমাজ গঢ়ি উঠে। পৰম্পৰা।
হয়, হয়। পৰম্পৰা আমাৰ পূজা পাৰ্বন বিলাক কোন, কোন পূজা পাৰ্বন বোৰ অ', আমাৰ পৰম্পৰাগত হিচাপে হয়, ন'। ত' অসমীয়া সমাজত পৰম্পৰাগত ভাৱে পূজা পাৰ্বন বিলাক কোন কুল কৰা হয়, কেতিয়া কেতিয়া কৰা হয়।
অসমীয়া বিহু উ অসমীয়া পৰম্পৰা হিচাপে বিহু হয়।
বিহু হয়।
বিহু, বিহু তিনিটা বিহুত যেনেকে ৰঙালী বিহু আহ, কাতি বিহু, মাঘ বিহু। তেনেকাে তেনেকে হয়, আৰু। এতিয়া পৰম্পৰাগত উৎসৱ হিচাপে বঙালী বিলাকৰ যেনেকে এই দুৰ্গা পূজা। ইহঁতৰ এটা ডাঙৰ পৰম্পৰা বা উৎসৱ এইটো। সেইটো দুৰ্গা পূজা
ত' সেইবোৰ আমাৰ ভৱিষ্যয়ত প্ৰজন্মই আমাৰ সেই পৰম্পৰা ৰীতি নীতি বোৰ মানি চলিবনে। দুৰ ভৱিষ্যতে।
ভৱিষ্যতে চলিব কিয় নচলে চলিব। এইটো নিজৰ মানে নিজে কি কৰিব লাগিব আৰু।
হয়, আৰু সেইখন বস্তু আমিয়ে, আমিয়ে গঢ়ি থৈ যাব লাগিব।
উম। সেইটোৱে।
আমিয়ে নতুন প্ৰজন্মক শিকাই যাব লাগিব যে পৰম্পৰা অদূৰ ভৱিষ্যতে এই বৰ্তমানৰ প্ৰজন্ম আছে সেইবিলাকৰ ওপৰতে দায়িত্বটো দি যাব লাগিব।
হয়।
পৰম্পৰাগত সাজপাৰ অনুযায়ী বেলেগ বেলেগ কোঁচ ৰাজাজবংশীসকলৰ যেনেকৈ উম।
হয়।
পাটানী আছিলে আওচা। প্ৰজাতি সকলৰ আৰ্ণাই দখনা এনেকে আৰু অসমীয়াসকলৰ যেনেকে মেখেলা চাদৰ গামোচা।
একজ জাতিৰে এক, এক কটা সাজ পাৰ হয় ন এই এই সাজটোৱে নিজৰ জাতিটো চিনাকি দিয়ে।
উম, পৰম্পৰাগত সাজ পাৰ এইবোৰ।
উ, খোৱা ৰন্ধা এইটোও বেলেগ, বেলেগ হয়। পৰম্পৰাগত হয়। জাতি জনজাতিৰ সেই কিছুমান বাছ থাকে। তেনেকুৱাকে
বাকী আমি
সেই ৰীতি নীতিৰে পৰম্পৰাগত ভাৱে বা পৰম্
উম আগুৱাই যাব নিজৰ পৰম্পৰাত টো নিজে আগুৱাই লৈ যাব সেইটোৱে
গৈ সকলোৱে আমি
উম
বিতপ্ আ
সমস্যা লৈ পৰম্পৰা
অ একে
উম